হেল্ল' হেল্ল' হেল্ল' কি কস্থা এ
এ আছো ৰ ঘৰমত বহি আছ কি নকৰবি কামত যোৱা নাই গ
অ
কামৰ পৰা মানে অ আজি মানে বন্ধ আছে সেইকাৰণে যোৱা নাই
অ অ অ
বৃহস্পতিবাৰে বন্ধ থাকে
হয়নেকে
উম
অ আচ্ছা খালি
ভাত চব খালো ৰ
আহ কি এদি খালি
এ খাল দৰেই দি কিনা চাটনি তই কিদি খালি
অ মই ৰাতিৰে মাংস আছিলো ৰ মাংস দালি মাছ চাটনি
উম ঠিকে আছে দে
অ
অ গুণজকুল কি গেছিনা নাই
নাই গৰম বন্ধ দিছি
অ বনালছেি
আহ
উম ঠিকেই আছে দে
অ টিশন আছে টিউশন যাব ইতিয়াল ফত মেছেজ দিছিল টিউশন আভলে আছে বোলে
অ কিিছ ন আহিব
উম আহিব বোলে
অ ব ভিন্দ বেছি নে কিি কামত
পিন্ধ বেছি বলে
কৈছ
আহ
উম ম কি কৰিছে
মায়ে আছে এনেই ভাত খালা কাই মাতো খাই পেলাই এনে আছে
কেলেি খালি
খালো খো কলো খো নে
কলি নেকি মই পাহিয়ে গলো
উম মাংস হা
গৰম কেনে দিছেি
গৰম ভালে গৰম দিছি ৰ
উম লাইন চাম কটা নাই
কটাা নাই ৰ লাইন
অ ঠিকে আছে দে বতাহ চতাহ দি আছে না
এ মই ভিতাৰত আছো ৰ বতাহ বিচৰিি যোৱা নাই যি গৰম
উম মায়ে কি কৰছি
আছে এনেই ভিতাৰতে
খোৱা নাই আজি
নাই এ মাহীক এটা আহিছিল তাক কথা পাতি পাতি পাতি পাতি মাত্ৰ গলেহ মাহীটো যোৱাৰ পিছত ভাত খালো
কিয় আছিল
উ এনেই মিটিঙত গৈছিল কিবা মিটিং আছিল মাহঁতৰ গটৰ তাৰপিছত তাৰ পই আকৌ আহি ইয়াতে সোমালাক ইমান গৰম কাৰণে ভাত খাই যাব লাগিলো ভাতো নাখালাক নাখাই বোলে ঘৰত যাই বনাব লাগিব বোলে মহা আছে ঘৰত
অ
কথা পাতি পাতি চাহ খাই খাই গেল এই মাত্ৰ
অ ঠিকেই আছে দে
সেইকাৰণে তটোপনিয়ৌ মাৰা নাই মায়ে
উম ভৰে গেল
অ ব গিছিৰ ৰাতিপুৱা
অ', ঠিকেই আছে দিয়া
বাকী এইটো ক
বাকী বাকী আছো দেই এনকে বাহিৰত বহি কিনো কৰবি।
উম আজি ক'তো যাব লাগা নাই?
আজি-আজি যাবা লাগা চাওঁ ৰ ক'ত যাওঁ ক'ত গধূলা লাগি ৰ'দটো কমিলে অলপমান ওলাই যাম এনেই ছয় মাইলৰ ফালে
অ',
যাই কেনে কিবা খাবা যাম খাই লৈ আহিম
অ',
উম
ময়ো ভাবিছিলো এহ চাৰভেট যা যাম বুলি মায়ে কিবা একো দেখোন নকয়। যাম নাযাম
এই গৰমত কিনকে নো যাবি যিহে গৰম দিচি বাপৰে বাপ
তাকেটো ৰহ
উম
উম বাকী আইতাহত অহা কথা আছিল নাহে?
অ', -অ', সিদিনা মামাহতৰ দাদাই ফোন কৰিছিল ৰ হয় পৰহি দিনাখানে
তাৰপিছত
তে কৈছি কোনিবা আহে এতিয়াক লাগি ঠিক হোৱা নাই।
উম
মামা মাৰ মামাও অহা কথা আছে মামীও আহাক কথা আছে তাৰপিছত আইতাও আহিম বুলি কৈছিল তিনিওটা আহিলি অ', সৰু বাবু আহে বোলে ইতা
অলপমানে সিফালে যাবি তই তৰ নেটৱৰ্ক নাই নেকি অ', এতে মানে চতালত ছাঁ তাহ নাই।
অ', - অ',
উমসেইকাৰণে দে কও কি কৈ আছিলি
অ', বোলো মামী আৰু মামা আহা কথা আছিল তাৰপিছত আইতা বুলি কৈছি না সেইকাৰণে তিনিওটাই আহি অহা কথা আছিল এতিয়া কিবা কৰে অ', সৰু তুমি আৰু দাদাই থকা কথা আছিল ঘৰত
উম
সি বোলে সি থাকিম কৈছে কিন্তু সৰুও বোলে আহিব সেইকাৰণে এতিয়া আৰু সিটো আকলাই থাক থাকবা ধৰে নহয়
উম
সেইকাৰণে এতিয়া কি বা কৰে আইতা আহে না নাহে বা না কেনচেল কৰে আহাটো আইতাৰ
অ', অ', কি মানে সৰু সৰু ইটা মানে আহা হৈছে
উম সিহঁতৰ লগত সিও আহে বোলে
উম থাক পা পাৰে দেখোন তাতে
সি সিদিনা আহি গেছি থাকিব পাৰে ত ঘৰত নাথকে বোলে সিও আহিব আহিলে বাইপেকহঁতে আহিলি সিও আহিব
উম অ', এই এনকে ঠেহ ধৰে কাৰণেতো আহিবা নাপায় কোনেও
উম সেইকাৰণেতো কোনো আহাই নহয়
ঘৰত থাকিবা লাগে
উম মানে কি সি আৰু সেই তাও দেখাবা আহিব আৰু মোবাইল লৈছ দামী মবাইল লৈছি এতিয়া দেখাব নালাগিল ইয়াতে চবকে গুৱাহাটীত
উম ব্লগ বনাবা লাগিল
সেইকাৰণে আৰু আহিব
আহ
উম
দাপোন নবা আহে
তাকে তৰ ঘৰম বন্ধ দুখনোন পৰিলেহি তাত তাৰাপা আহে
উম মামাহঁতৰ স্কুল থাকে দেখোন গৰম বন্ধতো
অ তথাপিও আহিম বুলি কৈছিল বোলে মামাই কিবা কাম আছে বোলে
আহ
এতিয়া কি বাা কৰে চাওঁ আৰু
উম
পেলিটো গম ভাবি
অ সেইটোতো হয় এতিয়া নহ মই বোলো কিবা সিদিনা বুলি ফোন ফোন কৰিছিলে উ মামাৰ হাতত সি বাবু বোলে কিবা চাকৰি ওলাব বুলি কৈছিল কি কৈছিল
অ এই সেই হেৰিৰ লাইনৰ
আহ
তাকে কিবা অলা অলা মানে ওলালি এপ্লাই কৰিবা দিছেি আৰু সিহঁত তাতে বোলে এটা চাকৰি পালা সেনেকে লাইনৰ অফিচত মানে কাম কৰি আছিল আৰু
উম
কাম কৰি থাকো তাৰপিছত আৰু এনেকে সেই এপ্লাই ওলাল চাকৰি
উম
লাইনৰ তাৰে পিছত অ সেইকাৰণে কৈছিল আৰু সিদিনা ফোন কৰাতে চাকৰি দাদাইলখিনি এপ্লাই কৰিব পাৰে বুলি উ
উম
দাদায়ও সেই লাইনতে এ কাম কৰি আছে বুলি
উম
কৈছিলি তাক মই সেইকাৰণে মই বোলোতোখ
মই চালো চাওঁতে দেখোন তাতে দেখোন প্ৰশ একো লোৱা নাই তাক চাগে কোনোবাই এনে কৈছে নেকি বুব প নাবা কাৰণে
চাকৰি পাইছ বলে মাজতে আজি ৰিজাল্ট দি লাক যি কিবা হ
অ তে ৰিজাল্ট দিলাক যদি সেই চাকৰি পষ্টাৰত নোলাই নহয় এতিয়া আৰু একবাৰ ওলালে এতিয়া দেৰিকে ওলাব এাই এডৰে চাকৰি পোষ্টগিলাই দিয়া নাই কিমান পচ দিবা আছে এতিয়া আৰু সেইকেইটা একবাৰ উওলাই যোৱাৰ পিছত আৰু একবাৰ নেদে নহয় এতিয়া প্ৰথম এটা ওলাব মা তৰচা কৰি
উম
মাষ্টৰৰ চাকৰি বাকৰি ওলোৱাৰ পিছত এই সেইগিলা খান পিছত চ পোষ্ট খাল থাকিলেহে ওলাব
অ দে এনে সি সেইিকনে কৈ থৈ দিছেি আৰু যদি ওলাই ওলালি কৰা দিছেি
উম
উম
সেইকাৰণে ম ৰাতি চন কেেইতিয়া বজাত আহিব
মোক দেখোন মেছেজ দিছিল যাই আছো ৰ বুল কে টিউশন লাও বৰ্গী এনেকে কৈছিল ওলও ৰ বুলি পাছে
হয় নেকি
যাইব আৰু চাগে। উম, কালিতো নাছিলে টিউশ্যন।
কালি কি হয়, কিয় বন্ধ আছিল?
কালি কিবা কেতিয়াবা, মাষ্টৰ্ণীয়ে কৰ'বাত গেছিল নেকি।
উম।
সেইকাৰণে
অ', কালি মানে টিউচন বন্ধ আছিল, কালি পিছে আছিল নে নাই ইয়াতে গধুলা?
বৌ আহিল না, বৌৱে আহি পেলাই মাতি আছিল ফোন কৰি কৰি বাৰে বাৰে, বৰষ ষুণ দিছিল, নাহো বুলি কৈছিল, বৌই জৰ জৰ কৰ্চি আৰু কৰাই আৰু আহিল নামি
অ'।
উম। ইমান ডাঙৰ ডাঙৰকে কাপোৰ ধুই আছে না।
উম।
উম।
কি কবি আৰু, আচলৰ মানুহ বিলাক এনেকে কাপোৰ ধুই থাক ডাঙৰ ডাঙৰকে কি কৰিবি, ঘৰৰ ওচৰতে আৰু।
উম।
উম।
এছে দে।
পিছে গধুলালে কি নাযাৱ কি ক'তো ওলাই, হঁতৰ ফালে।
ক'ত যাবি ইমান গৰম, ঘৰতে থাকবা নোৱাৰি আৰু, ওলাই গেলে আৰু থাকবাই পাৰা নহয় আৰু ইমান
উম। অ', জেঠীমাহঁতৰ বাবুটুই কি গৰম বন্ধ দিছি, ঘৰতে আছে দেখোন।
অ', তাক কালি ফোন কৰিছিলো ফোন কৰাত সি কৈছি ঘৰ ৰবিবাৰে যাম দে, এনকে কৈছি।
কি ৰবিবাৰে এই, গটাই কেইদিন দেখোন একে গৰম বন্ধ দিছ
টিউচন আছে যি, টিউচন আছে সেইকাৰণে ৰবিবাৰে আহিব, ৰবিবাৰে টিউচনো নাই।
উম।
উম।
ৰবিবাৰে টিউশ্যন বন্ধ থাকে নেকি এহঁতৰ?
উম, ৰবিবাৰে বন্ধ।
উম।
সেইকাৰণে কালি মই বোলো তই আজি কালি মেম নাছিল যদি আজি কিয় নাহিলি, সেনকে ক'লো কালি আ কৈছে, আজি বৰষুণে দি দিলাক দুখোন সেকাৰণে নেগেলো দে, গধূলি চাইকেল চলাম-চলাবা যাম বুলি ভাবিছিলো কিন্তু বৰষুণে আহিল না, সেইকাৰণে নেগেলো, ৰবিবাৰে যাম দে তহঁতৰ ঘৰত দিনটো থাকিম সেনকে কৈছে, সে দে আহিবি।
উম অ'।
সেনেকে কৈছে আৰু।
ঠিকেই আছে দে।
উম। তে ৰবি বাৰে বাৰু, সেই দচ এঘাৰ বাইদেউৱে আজি ফোন কৰা নাই ৰ, কালিয়ে ৰাতিয়ে কৰা।
উম।
মাক কৰিছে যদিও গম নাপাওঁ, মোক একবাৰো কৰা নাই।
উম, দে তে।
দে হ'ব দে।
উম।